হেল্ল অ তোৰ সেইটো মই আছে নেকি চাচোন অ শুনিছো শুনিছো হেল্ল'
অ হেৰি কি কৰিছা
হেল্ল'
হেল্ল' কি কৰিছা হেল্ল' অ অ শুনিছো অহ হেল্ল' হেল্ল' অ হেৰি এইটো কি কবা এ হেৰি এ এনেই আছো তাৰপিছত হেৰি নহয়
অ কোৱাচোন
এই হেৰি এ কলেজ চলেজ গৈছানে কলেজ গৈছা নেকি
গৈ আছো তুমি
মইয়ো সেই গৈ আছো বাৰু তোমালোকৰ সেই ইন্টাৰ্শিপ হৈ আছে হ'বনে হ'ব হ হ'ল তোমালোকৰ ইনাৰ্শ্বিপ বোলো হৈ আছে নে হ'ল ইণ্টাৰ্ণশ্বিপ তোমালোকৰ হৈছে নে হ'ল হেল্ল'
হেল্ল'
অ তোমালোকৰ ইণ্টাৰ্ণশ্বিপ হৈ আছে নে হল বোলো
হয়
অ অ তাৰপিছত সেই ক'তো নিয়া নাই নে কিনো কলেজৰ ফালৰ পৰা ফিল্ড ভিজিটলে
নাই
অহ কেতিয়া নিবনো উম হেল্ল'
হেল্ল'
কেতিয়া নিব কেতিয়া নিব?
নাজানো নহয়
অহ ভাত পানী খালানে কিনো
নাই খোৱা, তুমি খালা?
মই হেৰি নাই খোৱা বাৰু এতিয়া হেৰি সন্ধিয়া লাগিছে চাহ তাহ খালো তাৰপিছত কথা এটা শুনিম বুলি ভাবিছোঁ তোমালোকৰ অ ভিতৰত নাই নিয়া ন এনেই এতিয়া হেৰি অ জুলাই আৰু হেৰিত এনেই এতিয়া জুন মাহটো আমাৰ সেই এক্সাম ফাইনেল খতম হ'ল যে তাৰপৰা এনেই মানে এনেকে থকাতকে বোলো হেৰি আমি ক'ত ফুৰিবলৈ যাওঁ বুলি ভাবিছো ফ্ৰী আছে যদি ওলোৱা নহলে
অ যাব পাৰি বাৰু
আহ ক'ত যাবা মানে হেৰি এইটো কি এনে তুমি আমাৰ এইফালে ক'ত ক'ত গৈছা কাজিৰঙা গৈছা নে কিনো
কাজিৰঙা যোৱা নাই বাৰু
অ গৈছিলা বোধহয়, যে মালিধান সেইফালে গৈছিলা নে? অ মালিধান সিফালে গৈছা নে?
অহ' গৈছিলোঁ।
অ' কিহেৰে গৈছিলা তোমালোকে ট্ৰেইনেৰে নে কিনো? হেল্ল'।
ট্ৰেইনতে গৈ- অ'
অ' অ' কিমান গৈছিলা টোটেল?
হেল্লো'।
হেল্লো'। কিমান গৈছিলা টোটেল? কিমান গৈছিলা? তুম, কিমান গৈছিলা হেল্ল'। হেল্লো'।
আমি পাঁচজনমান হ'ব।
অ' পাঁচজন মান ন? কেনেকুৱা লাগিলে গৈ? অ' গম পাইছো। কেনেকুৱা লাগিলে বাৰু তাত গৈ? হেল্লো', কেনেকুৱা লাগিলে তাত গৈ?
হেল্ল'।
কেনেকুৱা লাগিলে তাত গৈ? তাত গৈ বোলো কেনেকুৱা লাগিলে?
ভালে লাগিছে বাৰু ভাল হা
অ', অ'। অ', তাৰপিছত হে এইটো কি এই কাজিৰঙা ফালে যাম নহ'লে ওলাবা, ভালো লাগিব গৈ, কাৰণ বন্ধত এনেই এতিয়া দুমাহ দিন এনেই থকাতকে ধৰা কাজিৰঙা চাবলগীয়া জেগা ন' টো অসমৰ এটা ভাল জেগা।
হেল্ল'।
অ', মানে এ এনেই যে দুমাহ বন্ধত এনেই থকাতকে বোলো কাজিৰঙা যাম ওলাব লাগে, ওলাবা বোলো তাকে কৈছো।
অ', ঠিক আছে।
অহ। তহঁতেতো বেলেগে মানে দেখিছা নহয়, চাগে ন' ফটো চটো।
দেখিছো অ'।
কেনেকে সে-সেইটোৱে, ভালেই হ'ব চাগে বন্ধত ন যাবলে? খালি গৰমটো হ'ব যেনিবা অলপ।
ভালে
অহ'। তাকেহে তোমালোকৰ হেৰি অ', জনাম অ', আমি বাছত গ'লে ভাল হ'ব নে কিহত গ'লে ভাল হ'ব জানো?
অ', বাছতে যাব লাগিব। অ', হেই কি ক'বলৈ ধৰিছিলো? তোমালোকৰ সেই ফাইনেল হৈ গ'লে নে হ'বহে?
কি কৈছা হেল্ল' লাগি লাগি আছে মোৰ তাত